অঁ' কি খবৰ?
ভালনে তোমাৰ, অঁ' ভালনে তোমাৰ?
অঁ' আছো আৰু।
ক'ত ঘৰ, ঘৰতে নে?
ঘৰতে অঁ' এতিয়া সেই পথায়ৰ দিন ক'তনো যাবা আৰু।
অঁ' মাটি খেতি বাতি ৰুইছা নে নাই?
অঁ' আমাৰ ই বোকা দি থৈছে, এদৰা ৰুলোগে ৰাতিপুৱা। আকৌ এতিয়া মই নাযাও, মাহে যাব এতিয়া পিছবেলা।
অঁ অঁ' আহাৰ মাহটো বৰ ভাল লাগে ন' ইমান গোটেইখন সেউজীয়া সেউজীয়া হৈ আছে।
সেউজীয়া হৈ থাকে আৰু ইফালে বাৰিষা, ইফালে মাছ।
সঁচাকে আৰু আহাৰ মাহ মানে কৃষকৰ একেবাৰেই সময় আৰু।
প্ৰিয় মাহ আৰু এই মাহটোতে এ এই মাহটোতে মানে গোটেই বছৰৰ শস্য খিনিৰ সেৰি কৰে আৰু।
হয় হয়। বছৰটোৰ কাৰণে মানে কৃষকৰ হাৰ ভঙা পৰিশ্ৰম কৰে আৰু।
পৰিশ্ৰম আৰু সেইটোৱে, পৰিশ্ৰমৰ কষ্ট ফল খিনি গোটেই বছৰ জোৰাব লাগিব আৰু।
অহ' সেইটো, তোমালোকৰ গাঁৱত ৰুইছে নে খেতি পথাৰ?
ৰুইছে ৰুইছে, আমাৰ ঘৰটোতো ইফালে গোটেই চাৰিফালে আমাৰ পথাৰে মাজতে আমাৰ ঘৰটো।
অঁ।
গোটেই মানে সেউজীয়া হৈ আছে বৰ ভাল লাগে। আঘোণৰ দিনত এতিয়া আঘোণ মাহত তোমাৰ গোতেই সোণালী হৈ থাকিব।
হয় হয়, এতিয়া সেউজীয়া।
এতিয়া পুৰা সেউজীয়া, কিবা মনটো ভাল লাগি যায় জানা।
সঁচাকে, শুই উঠিয়েই যেতিয়া তুমি সেউজীয়া পৰিৱেশটো দেখিবা।
অঁ।
অঁ' তেতিয়া এনেই মনটো কিবা এটা পজিটিভ পজিটিভ লাগে।
বাৰিষা দিনটোত তোমাৰ চাৰিওফালে যেতিয়া বৰষুণে পৰিৱেশটো কিমান সেউজীয়া। বৰষুণ দিব এইফালে লগতে তোমাৰ এম ৰোৱা খিনিয়ে সেউজীয়া কৰি থব মনটো কিবা ভাল লাগি যায়।
অঁ। আৰু বৰষুণতো সময়মতে হ'লে খেতিও যথেষ্ট ভাল হয় কিন্তু বৰষুণ যদি বেছি হয় কিন্তু তেন্তে কিন্তু এই ধান খেতিৰ অকনমান আহ' ক্ষতি হয় আকৌ দেই। উমঁ।
সেইটোৱে, আমাৰ গাঁৱতটো প্ৰায় এইটো পৰিয়ালেই পথাৰত নামিছে আৰু। কোনোবাই মানে তোমাৰ কঠীয়া তুলিছে বা কোনোবাই আকৌ ধান মানে ৰুইছে মাটি ৰুইছে।
হয় হয় অ সকলোখিনি
হেল্ল' হেল্ল ' হেল্ল' শুনিছা নে শুনিছা নাই হেল্ল' শুনিছানে হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ শুনিছা
অ শুনি আছো তুমি শুনিছা নে নাই
অ শুনি আছো অ
অ তাকে কিবা হৈ গৈছিলে নেট ৱকৰ কাৰনে
নেটৱৰ্কতটো খেলি মেলি হৈ গৈছিলে অ
অ কি কৈ আছিলা তুমি
এই পথাৰৰ কথা কৈ আছিলো বৰষুণ দিয়া কথা খেতি মাটিৰ কথা উম তোমাৰ যোৱাবাৰতো অ বহুত বৰষুণ দিয়াৰ বাবে তোমাৰ পানীও হৈছিলে তাৰপিছত পানী মানে পথাৰতো পানী ডুব গৈছিলে আৰু বহু কৃষকে মানে লোকচানো হল কৃষকৰ
মইতো এইবাৰ ভগৱানৰ ওচৰত এইটোয়ে প্ৰাৰ্থনা কৰিছো যাতে এইবাৰ মানে বৰষুণ উপযুক ক্ত পৰিমাণে হওক তেতিয়াহে ধানৰ ধান খেতি উৎপাদনতটো ভাল হ'ব নহলে আকৌ কৃষকৰ পৰিশ্ৰম বোৰ এনেই নাইকিয়া হব আৰু
অ হয় হয় আমাৰ এই কালিঅ পা আৰম্ভ কৰিছে আউ ৰুবলে কালি দেতা গৈছিলে তাৰপিছত মউ অলপ গলো আজি ৰাতিপুৱাও গৈছো।
অ হয় হয় খুব ভাল কথা কাৰণ আমি কৃষকৰ কষ্ট আমি অনুভৱ কৰিব লাগিব কাৰণ কৃষকৰ পৰিয়ালতে যেতিয়া জন্ম গ্ৰহণ কৰিছো আৰু তেওঁলোকৰ পৰিশ্ৰমৰ বাবে আমি মানে প্ৰতি অন্নমুঠি খাবলৈ পাওঁ নহয় জানো বাউ।
হয় হয় তুমি ঠিক কথাই কৈছা ধান ৰোৱা মানে তোমাৰ সহজ কাম নহয় গম পোৱা। ঘন্টাৰ পিছত ঘন্টা থিয় হৈ কাম কৰা উঠা বহা
অ কিন্তু তুমি জানানে এই এ মাটি ৰোৱাৰ ক্ষেত্ৰত কিন্তু পুৰুষত কৈ মহিলাসকলৰ অৱদান মানে কৰবাত নহয় কৰবাত অকমান বেছি। কাৰণ তেওঁলোকে বহুত কষ্ট আৰু পৰিশ্ৰম কৰে
পৰিশ্ৰম কৰে আজিকালিতো তোমাৰ এতিয়া গৰুৰ হেৰি নাই য়ে মানে হাল বাবলে ট্ৰেক তৰে গোটেই হাল বায়ে দিয়ে অকল মানে তোমাক কোৰে আলিখিনি দিব লাগে বা মাট টি খিনি অকমান হে কৰিব লাগে কিন্তু মহিলাসকলেতো গোটেই মাটি ৰুব লাগে।
অ হয় হয় ঘন্টাৰ পিছত ঘন্টা থিয় হৈ থাকিব লাগে তুমি কোৱাৰ নিচিনাকে হয় হয়
আমাৰ গাঁৱতো মানে এই মাটি ৰোৱা সময়কনত সকলোৱে মিলি জুলিয়ে কাম কৰে মানে কোনো মানে ঘৰত আজি আকৌ আন মানে আনকালে বেলেগৰ ঘৰত মানে তেনেকুৱা আৰু আজি যদি আমাক ৰুই দিয়ে আমি কাইলে বেলেগৰ ৰুই দিম তেনেকুৱা হ'ল মানে সেইকাৰণে মানে তোমাৰ অ তোমাৰ সম্প্ৰীতিটোও বৃদ্ধি পায়।
হয় হয়। এই সহযোগিতাৰ মনোভাৱটো কিন্তু আমাৰ এই গাঁৱলীয়া চহা জীৱনৰ আৰু গাঁৱলীয়া সংস্কৃতিৰ এক মানে অনন্য পৰম্পৰা আৰু আৰু এই পৰম্পৰাটো বৰ্তমান লাহে লাহে আধুনিকতাৰ যুগত হেৰাই গৈছে কিন্তু আমাৰ গাঁৱত এইবিলাক আমি ধৰি ৰাখিব লাগিব।
ধৰি ৰাখিব লাগিব তোমাৰ এই বাৰিষা দিনত তোমাৰ চৰাইৰ কলৰত বা সেউজীয়া পথাৰ এ বৰষুণৰ টোপাল এ বা ভেকুলীৰ যি তি তিয় মানে কি ভেকুলীটো যে মাতে যে এই এইবোৰ দেখি মানে শব্দবোৰ শুনি বা দেখি মনটো কিবা ভাল লাগি যায় আকৌ।
হয়, হয়। কিন্তু জানা নাই এই আহাৰৰ মাহটোত বা বাৰিষাৰ সময়খিনিত স্বাস্থ্যৰ প্ৰতিও যথেষ্ট সাৱধান হোৱা বে মানে উচিত, কাৰণ এইটো সময়ত সৰিসৃপ প্ৰাণীবিলাক সাপ হওক সেইবিলাকৰ বেছি মানে প্ৰকোপটো বাঢ়ে আৰু চবতকে ডাঙৰ কথা মহ'ৰ প্ৰকোপটো বাঢ়ে আৰু মহ'ৰ প্ৰকোপ বঢ়াৰ লগে লগে বিভিন্ন ৰোগ যেনে মেলেৰিয়া, ডেংগু ইত্যাদিৰো বৃদ্ধি পায় গতি কে আমি মানে স্বাস্থ্যৰ প্ৰতি
সচেতন হ'ব লাগিব আৰু আৰু এতিয়া এইটো চিজন তে মানে বন্ধ পানীত হেৰি হোৱা পানীত মহে কণী পাৰে।
হয় হয় সেইবিলাকে বিভিন্ন
আৰু এ মৌ মাখিয়েইতো মানে অ' বেমাৰ বিয়পোৱা এক উৎস মৌ মাখি।
হয়, হয়। গতিকে মানে আমি পৰিষ্কাৰ পৰিছন্নতাটো অ' বৰ্তাই ৰাখিব লাগিব।
হয়, হয়। মানে এতিয়া মানে কৃষকসকলে উন্নত বীজ জৈৱ সাৰ বা আধুনিক কৃষি পদ্ধতিও ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত তোমাৰ উৎপাদন বৃদ্ধি পাইছে, যথেষ্ট বৃদ্ধি পাইছে।
হয়, হয় আৰু চৰকাৰেও বিভিন্ন আঁচনি দিছে কৃষকসকলৰ বাবে এটা কে কৃষকৰ বাবে প্ৰতি মাহে, মাহে দুহেজাৰকৈ ট কা, প্ৰধানমন্ত্ৰী এখন আঁচনিত আছে আৰু তাৰ লগে- লগে ৰাজ্য চৰকাৰ খ আঁচনি লৈছে, যাৰ ফলত মানে কৃষকসকল সকলে বহুত মানে উপকৃত হৈছে।
হয়, হয় আৰু তোমাৰ এতিয়া কৃষকৰ তোমাৰ ই ইঞ্চুৰেঞ্চো আছে নহয়, জানানে নাই। এতিয়া কিবা যদি তোমাৰ খেতি মানে নষ্ট হয়, পোকে খায় বা কিবা হয় তুমি সেইফালৰ পৰা তুমি এ পইচাও পাবা নহয় ইঞ্চুৰেঞ্চৰ ফালৰ পৰা।
হয়, হয়। আৰু আমাৰ দৰে যিসমূহ ছাত্ৰ ছাত্ৰী সেই সকলেও কিন্তু কৃষিৰ মূল্যটো বুজিব লাগে কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ বাবে আশা কৰি নাথাকি মানে কৃষিৰ জৰিয়তেও যে অৰ্থনৈতিকভাৱে আমি স্বাৱ বা কৃষকক যে আমা আমি সমাজ এখনত সন্মান দিয়াাটো উচিত, তাৰ ওপৰতো কিন্তু গুৰুত্ব দিব লাগে।
গুৰুত্ব দিব লাগে, তুমি ঠিক কথাই কৈছা আকৌ দেই কৃষি মানে আমাৰ অৰ্থনীতিৰ ভেটি হয় নাই কৃষক সুখী হ'লেহে দেশো আগবাঢ়ি যাব পাৰিব, আমি এতিয়া ভাত খিনি ভাতকেইটা যে খাইছোঁ বা আমি চাউল দিয়ানো ক'ৰ পৰা পাইছোঁ, আমি সেইটো ভাবিব লাগে।
আও হয় আৰু বৰ্তমান মানে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ভাৰতবৰ্ষৰ মানে অৰ্থনীতিটো কৃষিয়ে সবল কৰি ৰাখিছে। গতিকে কৃষিৰ অবিহনে মানে ভাৰতবৰ্ষক কেতিয়াও মানে বিশ্বত আ, চতুৰ্থ বৃহৎ অৰ্থনীতি হ'ব নোৱাৰিলেহেঁতেন।
নোৱাৰে, নোৱাৰে।
অ' গতিকে কৃষক কৃষিৰ লগতে কৃষকক সন্মান জনোৱাটো আমাৰ তুম মানে নৈতিক কৰ্তব্য।
সেইটোয়ে, কৃষকৰ কষ্ট কৰিছে, প্ৰতিটো মানে ঘামৰ টোপালত তেওঁলোকৰ কষ্ট।
হয়, হয়, হয়। আকৌ এতিয়া কষ্ট আকৌ আঘোণ মাহত যেতিয়া ধানসমূহ মানে কাটি মেলি ভঁড়ালত বীজসমূহ
তেতিয়া যে সন্তুষ্টি হাঁহি, সেই কষ্টখিনিও কম নহয়, কিন্তু সেই কষ্টখিনি মানে যেতিয়া সোণ গুটিটো হা, মানে ভঁৰালত চপোৱা হয় তেতিয়াতো সেই যিমান কষ্ট হ'লেও সেই কষ্টখিনিক মানে উম, এটি হাঁহিৰে মানে সেই কষ্টখিনি উ, পাহৰাই হয় আৰু।
হয়, হয় হয়। হয়, গতিকে মানে আৰু কষ্ট কৰিলেহে কিবা এটা বস্তু পাব। গতিকে আমি কৃষকসকলৰ কষ্টৰ কাৰণেই কৃষকসকলে গোটেই মানে বছৰটোৰ বাবে আৰু সেই কৃষিৰ লগত সম্পৰ্ক আকৌ আমাৰ তিনিটা বিহু কথাও ক'ব লাগিব দেই। কা তি বিহু, বহাগ বিহু অ' আৰু বিহুৰ লগত, বিহু আৰু কৃষি মানে ওতপ্ৰোত ভাৱে সম্পৰ্ক আৰু।
হয় হয়। প্ৰতিটো বিহুৱেই মানে কৃষিৰ মানে এ-একোটা একোটা উম, কি বুলি ক'ম এতিয়া
হয়। অ' সঁচাকেগে মানে কা-কাতি মাহত উম, হয়।
অ' কোৱা?
অ' মানে কাতি মাহত সেই সেউজীয়া পথাৰত বন্তি গছি দিয়াৰ লগে লগে কিবা মানে কিবা এটা মনটোৱে ভাল লাগি যায়। হয়।
আৰু মানে তোমাৰ এই আহাৰ মাহেও আমাক পৰিশ্ৰম, ধৈৰ্য বা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নিৰ্ভৰশীলতা হ'বলৈ মানে শিক্ষা দিয়ে।
হয় হয়। গতিকে মানে বাৰটা মাহৰ ভিতৰত আহাৰ মাহটো এটা বৰ মানে ভাল লগা মাহ। দেই।
ভাল লগা মাহ আৰু প্ৰতিটো মাহেই, প্ৰতিটো বাৰ মাহৰ ভিতৰত প্ৰতিটো মাহেই আমাক এটা এটা শিক্ষা দি যায়।
হয় হয় আৰু প্ৰতিটো মাহৰে, হয়।
আঘোণ মাহেই আমাক শিক্ষা দিয়ে ন'? কষ্ট কৰিলেহে আমি কিবা এটা পাম।
হয় হয় আৰু প্ৰতিটো মাহৰে নিজৰ স্বক্ৰিয় বৈশিষ্ট্যতা আছে।
বৈশিষ্ট আছে।
অ', অ'। কিন্তু মই সকলো ভাল পাওঁ, কিন্তু এই অলপ মানে ম'হৰ প্ৰকোপ- ম'হ তো বাঢ়ে কাৰণে আহুৱাৰ মাহত অলপমান ভয় লাগে স্বাস্থ্য-
ভয় লাগে আৰু গৰমটো বেছি হয়।
হয়-হয়, ইমান গৰম বৃদ্ধি পাব লৈছে।
উম।
উম, আৰু পথাৰত যিসকল কৃষকে কাম কৰিছে তেওঁলোকে গৰমটোৰ কাৰণে মানে আধাতে- কাম সামৰি ঘৰলে উভতিব লগীয়া হয়।
সেইটোৱে এতিয়া তেনেকেই তো বহুতে কৰি আছে। এতিয়া আমি গৰম বুলি- ভিতৰত বহি আছোঁ ফেনৰ তলত কিন্তু- তেনেকেই টো কাম কৰি আছে কাম নকৰিলেতো সময় তোমাৰ ৰখি নাথাকে ন। এতিয়া গৰম বুলি জানো সেই মাটি ৰোৱা সময়টোতো এটা-এটা সময়ত'হে সেইটো মাটি ৰুব। ইয়াৰ পিছৰ মাহত বা পিছলেতো মাটি ৰুবলৈ মানুহে নাথাকে। এইকণতে তেওঁ ৰুই কষ্ট- নকৰিলে পিছতটো আমি খাব নাপাম।
অঁ', -আৰু মানে সেই এইটো টাইমত নোৰুলে, হয়- হয়, আৰু- টো টাইমত নৰুলে পিছৰ টাইমত ৰুলে আকৌ খেতি ভাল নহ'বও পাৰে।
নহ'বও পাৰে।
উম, হয়।
সেইটোয়ে আমি কৃষক- সকলৰ মানে তোমাৰ পৰিশ্ৰমক মানে আমি সন্মান জনাব লাগে, হয় নাই বাৰু। আৰু প্ৰকৃতিৰ সুৰক্ষাও কো সন্মান মানে প্ৰকৃতিৰ সুৰক্ষাৰ কথাও ভাবিব লাগে।
হয়, কিন্তু আমি কৃষকৰ কথা এনেই নাপাতো, আজি কিন্তু তোমাৰ লগত পাতি বৰ ভাল লাগিলে দেই।
ভাল লাগিলে হয়, মোৰো ভাল লাগিলে বাৰু।
অহ', নহ'লে কৃষকক সমাজত মানে ইমান এটা স্থান নিদিয়ে যিমান চৰকাৰী-চাকৰি- পোৱা মানুহ কেইটাক দিয়ে।
হয়-হয়।
উম' সেইটোৱে। তুমি মাটি ৰুবলে যাবা কাইলৈ পৰা?
যাম-যাম, মই কালি গৈছো আকৌ আজি ৰাতিপুৱা গ'লে আকৌ কাইলৈ যাম আৰু।
অঁহ', ভাল কথা, ভাল কথা, মাঁ-দেউতাক সহায় কৰি দিবা।
উমঁ, তাকে। আৰু মানে ইমান এতিয়া ৰোৱনি লগাবলৈও বহুত পইচা ন। মানে বহুত, এদিনতে বহুত পইচা এ' ঘৰত মানুহ থাকোতে আৰু।
অঁহ', - কিয়নো লগাব লাগে বেলেগক হয়। সেইটোৱে তাকে। অঁহ', ঠিক আছে দিয়া লগ পাম কেতিয়াবা।
উম-উম, হ'ব।
অঁ।